অ', পেহী কি কৰিছে?
অ', এ, হে, চাহকাপ খাই পালেই মাত্ৰ
অ'।
এই বহিছোঁ ভালে আছা।
অ', আছোঁ দিয়ক ভালে, মইও এনে বাগৰি আছোঁ আও।
চাহ-তাহ খাল নাই?
এ, চাহ নাখাওঁ মানে মই, চাহ খোৱাৰ অভ্যাসটো নাই।
অ', অ', ন, নোখোৱাটো ভাল কথা বাৰু একো ভাল বস্তুও নহয় চাহটো।
অ', মানে গাখীৰহে খাওঁ কেতিয়াবা মানে পাৰিলে আবেলি, এনেই চাহ মানে খাই তেনেকে গাখীৰ চাহ ম‌ই খাইয়েই পোৱা নাই আজিলৈকে।
অ', হয় নেকি, অ', মই আকৌ গাখীৰ খাব নোৱাৰোঁ, আগৰ পৰাই নোৱাৰোঁ।
অ', এ, থাকেই মানে চবৰে টেষ্ট বোৰ বেলেগ বেলেগ।
মই গাখীৰ পি খাব নোৱাৰোঁ, কিন্তু গাখীৰত বনোৱা বস্তু খাওঁ, ভাল পাওঁ। অ', মোক ডাক্তৰে গাখীৰ খাবওঁ দিয়া নাই মানে মোৰ অলপ গেছৰ প্ৰব্লেম আছে বেছি।
অ', গেছ হয় বোলে গাখীৰ খালে?
গেছ হয়‌, মোৰ হয় কিন্তু, মই একদম গাখীৰ যদি এগিলাচ পি খাওঁ এ, চেছেই আও।
অ', হয় দিয়ক। মোৰ তেনেকুৱা নহয় বাৰু। মই মানে এনে হৰ্লিক্স নাইবা কিবা প্ৰটিন পাউডাৰ-চাউদাৰ এনেকে মিলাই খা
অ', এই প্ৰটিনৰ লগত কেইয়াবা দুদিন মান খাইছিলোঁ। প্ৰতিনটো খালেও মোৰ গেছ হয় আনকি।
অ', অ'।
হে, মোৰ অকণমান, এই মানে চবৰে বেলেগ বেলেগ আৰু।
বেলেগ বেলেগ। এতিয়া কি খোৱা তুমি ভাতি বেলা ফ্ৰুইটচ খোৱা?
অ', এনে খাও ফ্ৰুটছ খাও, নাইবা ড্ৰাই ফ্ৰুটছ, মানে এনেই মই ভিজাই থ'লে মই খাব কিবা এটা টান পাওঁ। তাৰ পিছতে এই যে এ, ড্ৰাই ফ্ৰুটছ বোৰ ঘিতে ভাজি পেলাই পিচি লৈ খাজুৰ মাখানা এইবোৰ চ'ব দি কৰি মেলি এ, লাডু বনাই পেলাই মানে থৈ দিয়া গৈছে। সেয়াকে মানে খাই দিওঁ গাখীৰ সতি।
খাবই লাগে মাখানা খোৱা ভাল।
অ, এনেকে মাখানা, কাজু, কিচমিচ, আলমণ্ড এইবোৰ চ'ব আছে মানে।
উম'। খাবা, মানে নহয় ড্ৰাই ফ্ৰুটচটো খাবও লাগে বাৰু। খাবা। মই এই মাত্ৰ চাহ কাপ এ, কেক এটা বনালোঁ।
অ', আপুনি কেক বনাই নেকি?
অ', মই ঘৰত খাবলে মই চ'ব কৰো, ঘৰুৱা বস্তু মানে চ'ব বনাও।
অ', অ', ভাল একচুৱেলি।
এ মই কিনা বচ মই দুটামান বস্তু কিনা একেবাৰে নাখাও, মানে প্ৰথম কথা মই কিনা আচাৰ নাখাও।
উম, উম
মোৰ থাকিবই চব মানে চিজনত যি যি ওলাই এতিয়াও মোৰ জলফাই গাজ টেঙা, ভোট জলকীয়া
আমৰ আচাৰ এইবিলাক মোৰ থাকিবই উম, মই কিনা আচাৰটো নাখাও মানে বেয়া পাও, তাৰপিছত আৰু এই কেক টো মই মানে কিয় নাজানো মই বেয়া পাওঁ খাবলৈ, মই সেইকাৰণে পিঠাগুড়ি দি হওক চুজি দি হওক মই নিজে বনাই খাওঁ। অ', মই মানে কি ৰেডিমেড বস্তু সোপা মই সন্ধিয়া চাহ কাম বিশেষকে ৰেডিমেড এইবাৰ চানা ভুজিয়া চুজিয়া এইবিলাক খাই বেয়া পাও মই উম, অকন বনোৱা বস্তু হলে ভাল লাগে।
অ', অ', হয় দিয়ক সেনেকুৱা অভ্যাস কৰিলে অৱশ্যে ভালো উম,
কৰিলো মই আছলতে বনোৱা কথাই নাছিলে আজি, তাৰপিছতে উম, উম, কঁঠাল এটা আনিছিলে এ ইমানো ভাল নাপাও তাৰপিছত তেওঁ খাই যেতিয়া আনিলে মই উঠাই পেলাই মানে বাউল এটাতে হেৰি কৰি ঢাকনা দি উম, ঢাকনা মাৰি পেলাই মানে মই হেৰিত থৈ দিলো, ফ্ৰিজত থৈ দিলো, দুফুটা মান খালে ময়ো দুফুটামান খালো পেলাই দিব বেয়া লাগিছে ইমান মিঠা
তাৰ পিছতে আমাৰ মায়ে মানে কাম এটা কৰে আগতে এ সেইটো মানে কি কৰে চালনিত দি চালে। কঁঠাল খিনি পকাটো
বনাব পাৰে, এই বেলৰ পিঠা বনোৱা নিচিনা যে তাল তাল তালৰ
অ', তালৰ পিঠা বনোৱা নিচিনা তাত আটা দি গুৰ দি পেলাই মাল পুৰা কৰে খাবলৈ খুব সুন্দৰ হয়, মই মানে প্ৰতিবাৰে তেনেকে কওঁ, মই কেঠল খাই ভাল নাপাও যদি ইমান মানে তেনেকে বনালে ভাল পাওঁ খাই।
অ', অ',
আজি মই ফ্ৰিজটো খোলোতে গোন্ধ পাইছো নহয়। ঢাকনা দি মাৰি থৈছো তথাপিতো গোন্ধাই ন' পকা কঁঠাল। এয়া ভাতিবেলা সময়ত তাৰপিছত গোন্ধাল যেতিয়া মই উলিয়াই লৈ আহিলো কালিয়ে থৈছিলো তাৰপিছতে উলিয়াই আনি পেলাই মই সেইখিনি মিক্সিত দিলো, মই চালনী নাই মোৰ, এইবিলাক চাউল চালনী ব্যৱহাৰেই নহয় যে
অ',
এই হেৰি চালনীটো যে, এই যে চাউল চালে যে বাঁহৰ নহয় নহয় সেই ব্যৱহাৰ নাই যে মোৰ নাই মানে তাৰপিছত মই কি কৰিলো মিক্সিতে দিলো কি ধুনীয়া পেষ্ট এটা হ'ল নহয় তাতে মই পিঠাগুড়ি আছে আটাও আছে কিন্তু মই চুজি দিলো মানে এনেই মনতে ভাবি, চুজি দি বচ বস্তুটো মই বেকিং নিদিলো বেকিংটো মই সচৰাচৰ নেখাও মানে মই ঘৰত বনোৱা বস্তুটোত তাতে মই অলপ ঘিউ দিলো, ঘিউ দি পেলাই মানে মই পেষ্ট টো বনাই পেলাই অকণমান ঢাক না দি বাচন কেইটামান আছিল সেইকেইটা ধুই লৈ পেলাই মই এয়াৰ ফ্ৰায়াৰটো উলিয়াই আনিলো আনি লৈ পেলাই দচ মিনিট এ দুই মিনিট মান প্ৰিহিট কৰি পেলাই দচ মিনিটত মইবোলো দচ মিনিট দিওঁ পাছত লাগা হলে খুলি চাম যদি নহয় আকৌ দিম আৰু পাঁচমিনিটমান, এ দচমিনিট দি পেলাই মই কাম খিনি কৰি অহালৈ সেইটো অফ হ'ল নহয় আহি চাইছো যে ধুনীয়া হৈ আছে জানানে?
হয় দিয়ক, মানে কি শুবনিয়ে গৈছে আৰু।
একে কেকৰ নিচিনা ফুলি ফুলি গৈছে, অথচ মই মানে কি উইদাউট বেকিং। এ ইমান ধুনীয়া লাগি অ এয়াৰফ্ৰায়াৰত দিছো, ইমান ধুনীয়া লাগিছে খাবলে বুলি কৈছো, মই বোলো মই নিজে আইডিয়া কৰি মানে ঘিউ অলপ দিছো দেই, মাৰোতে অলপ ঘি তাত ফেটোতে অলপ ঘিউ সৰহকে দিছো মানে। দিম ৰবা বেকিং চেকিং নিদিয়াকৈ ইমান ধুনীয়া হৈছে বস্তুটো, মই মই মানে ট্ৰাইলহে চাইছিলো আচলতে, মোৰ চুজি দি কেনেকুৱা হ'ব, এয়াৰ ফ্ৰায়াৰত ৰচোন চাওঁ। সেইটোৱে বুলি, এ বনা মই তেনে কে কৰো বস্তুবিলাক মই ক'তো নাচাও, কিছুমানে ইউটিউব চাই কিবা চাই বনাই যে, মই পেছাৰ, চেঁচাৰ মানে নিজা মতে দি বনাও, আৰু মানুহে কয় আৰু বেয়া নহয় ভালেই হয় বুলি কয় মানে খাই পেলাই কয়, অৰ্ডাৰ ল'বচোন আপুনি এনে কে কয় মই নলওঁ বাৰু অৰ্ডাৰ।
নাই এনেকে, অৱশ্যে ঘৰুৱা খাদ্যখিনি যদি ঘৰতে মানে বনোৱা যায় ন। তেতিয়া স্বাস্থ্যৰ কাৰণেও ঠিক থাকে, বাহিৰতটো ইমান কেমিকেল দিয়ে, অ জেলি।
কম খাওঁ কিনা জেলি, মই ঘৰতে বনাও।
মধুৰিআম নাইবা এনেকে এ জেলি বনাও। অ আমাৰ মাও বনায় আৰু মানে আচাৰো এনেকে বনাই এ সৰিয়হ, গাজ টেঙা এনেকে তাৰ পাছতে হেৰি, আম দি লৈ পেলাই এটা বনোৱা আছে। তাৰপিছত এ বগৰী দি, মিঠা বগৰী আক
মই বগৰী মিঠা আচাৰ তিনিবয়াম বনাইছো, এতিয়া এটাও নাই, মই মানে কি জানা আ আচাৰ যে বনাও, মই এই মানে চব আচাৰতকে মানে কেতিয়াবা কাটচিটহে খাওঁ, মই খোৱাত চখ নাই বনোৱাত চখ। কিন্তু মই বগৰী মিঠা আচাৰটো খুব খাওঁ, তিনি মই অকলে খাই শেষ কৰি দিওঁ। হি' হি' হি' লৰাই গাছ টেঙাখিনি সি মাজতে মানে কৈছে তোমাৰ ইমান ভাল লাগিছে চাই, তাপা মই বোলো লৈ যোৱা। নিনিলে, এইবাৰ ভাবিছো অলপ সৰহকে বনাই তাক দি পঠাব লাগিব, আহিলে।
অ তেতিয়া মানে গাজ টেঙা আচাৰটো খালী ভাতৰ লগতো, দালি ভাতৰ লগত একদম ধুনীয়াকে লৈ খাব পাৰে, উম ময়ো কেতিয়াবা তেনেকে খাই দিওঁ, মানে বেলেগ প্ৰয়োজনে নাই।
অ হয় আক।
আলু পিটিকা, ভাত, দালিৰ সৈতে যদি আচাৰ অকন লোৱা যায়। বেলেগ মাছ, মাংস দিলেও নালাগে এনেকুৱা হৈ যায়।
অ প্ৰয়োজনে নাই ন?
উম 'আমাৰ মানে অসমীয়া থলুৱাটোৰ লগত বেলেগে পাত্তা নাপায় কেতিয়াও।
সঁচাকে আক মই জ জলফাই বনাই থৈছো, মিঠা আচাৰো বনাই থৈছো, মিঠৈ দি আৰু অলপ ৰুটি চুটি লৈ খাই, আকৌ মানে টেঙাটোও বনাই থৈছো, এ ধুনীয়া হৈ আছে একদম। অ বহুত দিনলে ভালেই হৈ থাকিব আচাৰটো।
হয় দিয়ক, নাই এনেকে বনাব লাগে অৱশ্যে।
এ দাদা এদিন আহোতে, এযুত তাৰ দেউতাক যায়, তাই সি আহোতে মই মধুৰিআমৰ আচাৰ, এ কি জেলি অকনমান দিলো। লুচি লগত, কৈছে বৰ বঢ়িয়া হৈছে অ, এইটো দেখোন উম কিনাটোকৈও ভাল হৈছে খাবলৈ কৈছে মই বোলো এইবাৰ বোলো বনালে সৰহকে বনাম এইবাৰ চবকে দিম দেই
অলপ অলপ দি দিব অ, তাকেইেতো তেতিয়া সেয়া তেওঁলোকে যেতিয়া খাব তেতিয়া আপোনাৰ মানে হাতৰ সোৱাদটো চবে গম পাব নহয।
নাই দি ভালো লাগে নহয়। মই দিমেই যেনিবা দেই বনালে অকণ অকণ টেষ্ট কৰিবলৈ চবকে।
উম হয় দিয়ক।
ভাল লাগে মানে মো বনাই বস্তু টো বো মই আগৰ পৰা মানে বনাই ভাল পাওঁ। কিন্তু মই বেলেগ কাম কৰিবলে বেয়া পাওঁ এতিয়া নকৰিলে নহয় কৰিবই লাগে।
কুকিংটো প্ৰতি মানে আপোনাৰ আগ্ৰহ
আগৰ পৰা আগৰ পৰাই বিৰাট ভাল পাওঁ মই।
উম, উম নাই থাকে দেই চবৰে মানে ভাগ ভাগ লৈ পেলাই তেনেকুৱা থাকে নহয়।
এ মোৰ ওপৰ বাইদেউ এজনী আছে তাই ইমান এলাহ তাই কাপোৰ ধুব, বাচন ধুব এইবিলাক ঘৰ মুচিবলৈ দিয়া তাই এলাহ নকৰে তাইক বনাবলৈ দিলে তাই মৰি গ'ল আও
অ, মানে আপোনালোকৰ মানে চবই গাত মানে ইটো আৰু সিটোও এনেকে, এনেকে গুণ খিনি আহি গৈছে মানে।
এ এ এ
হয় দিওক
উম কি কবা
আজিকালি সেই যু তাই কিবা খোৱা-বোৱা অলপমান বনাই তাই বোলে দেই। খোৱা - বোৱা বনোৱা হৈছে। অ, আগতে একো নাজানে নহয় মই বোলো শিকিবি আগ তই।
কোৱা নাই, তাই মোক কৈছে এদিন আকৌ অ মোক পেহী বোলে হেৰি মই বনাও নহয় আজিকালি
উম মোকো কৈছে মোৰ হাতৰ খাবিচোন বোলে তই মই পনিৰ বনাও বোলে বাটাৰ পনিৰ তাৰপিছত বাটাৰ চিকেন বনাও বোলে তই খাবিচোন মই বোলো তই খোৱাবি আকৌ বোলো। হেনেকে কওঁতে
মায়ে কি কৰিছে?
আছে মা খোৱা-বোৱাত অ লাগিব গৈছেই নেকি।
অ তোমালোকৰ সোনকালে খোৱা যেতিয়া ন।
অ আমাক মই সোনকালেই হয় আৰু পাপা মানে আজি গোলাঘাটলৈ গৈছিলে ৰাতিপুৱাই আকৌ এতিয়া আহি আছে বাঅ।
উম উম।
সেই সোনকালে আকৌ আহি ভাগৰে জিগৰে অ কিবা নাই কিবা কামতে গৈছে।
অ কামত অ অ
অ অ কামত গৈছে এতিয়া গম নাপাও আও মানে ৰাতিপুৱা সোনকালে যোৱা কথা আছে। আজি আকৌ ৰাতিপুৱা যি বৰষুণ দিলে।
আমাৰ এইফালেও ডাঙৰ বৰষুণ এজাক একদম
অ একে ৰাতিপুৱা বিচনাতে দিছে মানে বৰষুণ আজি
তাৰপিছত দিনডাল তেনেকে আছে একে খিচখিচাই আছে দিনডাল ৰ'দ নিদিলে আৰু
আছে অ আজি ৰ'দেই নিদিয়ে এই নহয় কাইলৈৰ পৰা সাত লাগিব যে
অ কাইলৈৰ পৰা হাত হয় দিয়া। হাতত কিন্তু হেৰি হয় দেই এইটো আচল আচৰিত কথা ন বৰষুণ থাকেই কিন্তু
থাকেই এইতো ভগৱানৰে কিবা এটা হেই অ মানে
আছে, আছে, আছে, আছে। ভগৱানৰ মহাত্মাটো আছেই বাৰু।
সেয়ে মানে অ' ওপৰৰ পৰা, সেই এই দেৱী মাৰ মানে মেইন মূ-মূৰ্তিৰ পৰা মানে মন্দিৰ ভাগৰ পৰা মানে পানী খিনি আহিব লাগিব না। বৰষুণক সেইকাৰণে বৰষুণ ষুণ দিয়ে চাগে, ভগৱানও লীলা আৰু কাইলৈৰ পৰা বন্ধ। উম হয় দিয়ক, মেইন মেইন তোৰ বন্ধ আৰু এইবাৰ বোলে ভগ ভকতৰ কাৰণে মানে, মানে যোনসকল যাব আৰু মানে, তেওঁলোক কৰ বাবে মানে কাৰ্পেট তলৰ পৰাই বোলে পাৰি দিব, মানুহখিনি কষ্ট হয় ন এ যোনবিলাক দৰ্শন কৰিব যায়, অ' সেইকাৰণে বোলে তলৰ পৰাই বোলে, একদম কাৰ্পেট দি দিছে।
কাৰণ মানে ৰ'দ হ'লে বহুত কষ্ট হয়। খোজ খো, খোজ কঢ়ি যোৱা। এই খালী ভৰিয়ে।
উম। বয়সীয়াল মানুহখিনিৰ কাৰণেটো আৰু কষ্ট।
বা, বাহিৰৰ পৰা কম মানুহ আহেনে বা।
বহুত আহিব উম, হয় দিয়ক। অ' ঠিকে আছে দিয়ক নহ'লে পেহী, অ' হ'ব দিয়ক।